হেল্ল'
অ' কোৱা।
কি কৰি আছা?
মই এনেই আছোঁ, ঘৰৰ বাহিৰত খোজ কাঢ়ি কেনে তুমি কি কৰি আছা?
ময়ো এনেই আছোঁ, ৰব বা বাৰান্দাত বহি আছোঁ, আৰু মোবাইল টিপি আছোঁ।
হয়‌নেকি। গৰম কেনেকুৱা দিছে? খাৱাৰ কথা কৈছিলা নেকি?
নহয়, চাহ পানী খালা?
অ' খালো দিয়া মানে চাহ খোৱা নাই দেচোন এয়া কম ক্ৰীম বন মানে ক্ৰীম বন বেচা আহিছিলে ন ত তাৰ পৰা অলপ দুটামান ক্ৰীম বন লৈ কেনে খালো। তুমি খালা ছাহ
নাই খোৱা চাহ মই চাহ মই নাখাওৱে হেৰি খালো ইয়া মানে আপেল আছিলে আৰু আম খালো। এনে গধূলিকে খাব নাপায় বোলে তথাপি মই খাই দিলো আৰু।
হয় নেকি? অ তইো আৰু স্কিনৰ ওপৰত বেছি ধ্যান দিয়া ন, তুমি এইবোৰ বস্তুটো খাই থাকা। পিছে খবৰ কেনেকুৱা তোমাৰ,
ভালেই তোমাৰ কেনেকুৱা
ময়ো আছো। এ ঠিক ঠাক।
উম
গৰম কেনেকুৱা দিছে।
গৰম ফাটা ফাটি একদম বাপৰে বাপ ইমান গৰম দিছে ন, তাকেই দিনটোত মানে বিশবাৰ মান গা ধুলেও মানে গৰম এনেকে মানে, বৈ যাব ন মোৰ একদম ঘাম কি কবা আৰু আৰু থাকিব নোৱাৰে যে ফেনৰ তলতো থাকো না বা এ চিৰ তলতো থাকো তথাপিও মোৰ ঘাম ওলাই থাকে এনেকুৱা, গৰম দিছে।
তাকেই, মোৰো সেই চেম অৱস্থাই হব গ'লে। ইমান গা আছো তথাপিও এই গৰমটোৱে নুগুছে। অয় বেছি গা ধুব নোৱাৰোঁ ন জানাই মোৰ বেমাৰ হ'লে চৰ্দি লাগি যায় চৰ্দি লাগিলে উঠি যায় মোৰ জ্বৰটো।
অ গ্পা এইকেইদিন যে কলেজ নাই যে সেইকাৰণে ভালে ন। নহ'লে আকৌ বাপৰে বাপ কলেজত কেনেকে যে পচিব লাগে লাগিল হয়। এই গৰমত
সেইটোও হয় ইপিনে কলেজৰ ষ্টুডেন্টটো বাঢ়ি গ'লগে এতিয়া ক'ত আৰু ফেনত জেগা পাম গ,
তাকে অ নি নি ষ্টুডেন্ট বোৰ মানে এডমিচন লৈছে ন কলেজত এতিয়া ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ,
বস তেনেছে
উম এইবাৰ বহুত আহিছে। বাপ ৰে বাপ আমাৰ কলেজ খনে এগ্ৰেড পালে যে সেইকাৰণে। এনে আহিছে আকৌ এতিয়া মানে আমাৰ কলেজৰ, কলেজটো মানে ছেকেণ্ড মানে হৈছে ত আছে আৰু নাম বহুত নাম আছে আমাৰ কলেজৰ এতিয়া
অ' তেনেকুৱা হ'ব দেখিছিল এডমিশনত কিমান ষ্টুডেণ্ট লিছিলে দমপুৰা ভোট। হৈছে কলেজ মই শুনিছ, কলেজৰ বোলে ড্ৰেছ চেঞ্জ কৰিছে
অ সঁচাই, ইয়া। আমাৰ নহয় বাৰু ছিনিয়ৰ্চবোৰৰ কাৰণে নহয় এইবোৰ জুনিয়ৰচৰ কাৰণে হয়। সিহঁতে সিহঁতক দিছে মানে আহ গলপীয়া কালাৰ মোৰ যি হাঁহি উঠিছিল। কিয় তুমি কাজত আছিলাো চবেইচোন কৈছিল এই গুল গুলপ প্ৰিয়া কালাৰ মানে, পোচাক জোৰ যদি মুক দিয়ে মই কেতিয়াও নিপিন্ধোৱে, লগা হলে স্কুলৰপোছাকে নিপিন্ধু। এনেকে কৈছিল যে
অ ময়ো, সেই ময়ো অলপ মানে মই ইে ধ্যান দিয়া নাছিলো তোমালোকৰ কথাটো। ত কিন্তু মই দেখিছো ইউনিফৰ্মটো কিন্তু বহুত মানে একদম ভালে লগা নাই। মোৰ ইউনিফৰ্মটো ল'ৰাবলাকে যদি পিংক কালাৰৰ চাৰ্ট পিন্ধে কেনেকুৱা লাগিব কোৱাচোন।
তাকে,
উ
ছোৱালী বোৰকতো অলপ ঠিকে লাগে পিংক কালাৰটো চাজে ন মোৰো ইচ্ছা আছিল পিংক কালাৰ টো পিন্ধিব যি মানে যি নওক পিংক কালাৰ মোৰ মানে ভাল। ভাল লগা কালাৰ ন সেইকাৰণে
অ তুমিতো পিংক কালাৰ ভালে পোৱাই কিন্তু আমাৰ লৰাবিলাকৰহে দিগদাৰ হৈ যায়। কিন্তু তথাপিও এইয়া ছোৱালীবোৰৰ ইউনিফৰ্মটোতো। চ ছোৱালী বোৰৰ ইউনিফৰ্ম টো ভাল মানে ঠিক ঠিকে মিলিছে কিন্তু ল'ৰাবোৰৰ মিল ভাল লাগ। আনিব ইউনিফৰ্ম হয় নে।
উ লৰাক গুলপীয়া দিব নালাগিছিল মোৰ মতে
পিংক কালাৰৰ লগত চিল্ভাৰ কালাৰটো নাখাজে ত ভালেই হৈছে দিয়া জেদিয়া। তাকে এতিয়া আমাৰতো বৰ্তমানটো ঠিকে আছে দেচোন আমাৰ আগৰটো আছে-আছে। যিমান দিন হক ভালে কৰিছে দিয়াছোন। মই গম পোৱা নাই মই ভাছিলো আমাকো দিবে নেকি ইউনিফৰ্মটো।
এ মোক কিয় বা মানে অ' তাকে মইও ভাবিছিলো যে লাগিব বুলি। কিন্তু মই ভালে পাইছিলো কাৰণ আহ গুলপীয়াটো দিলে অলপমান মানে নিউ নিউ বেছি ভাল লাগিল হয় আৰু কিন্তু মানে এতিয়া দুটা কালাৰ হৈ গ'ল ন এইফালে নীলা এইফালে গুলপীয়া ভাল লগা নাই কিবা এটা কালাৰে যদি হৈ গলে হয় তেতিয়াহ'লে ভাল ভাল লাগিল হয় মানে গম পাইছা গম পাইছা এতিয়া আমাৰ অ', আমাৰ এতিয়া পোচাকযোৰ দেখি মানে ৰাস্তা মানহে ক'ব পাৰে অ এইটো মানে এইটো কলেজৰ হয়।
কিন্তু এতিয়া দুটা কালাৰ দি দিয়া কাৰণে মোৰ কিবা ভাল লগা নাই।
এনেটো আমাৰ ড্ৰেছ বোৰ দেখি ইউনিফটো দেখিকেনে গম পাই যায় ডিছপুৰ কলেজৰ হয়। এতিয়া যেতিয়া মই ৰিক্সাত যাওঁ ন ত মোৰ ইউনিফৰ্মটো মই মানে। কবই নালাগে যে মোক মই ইয়াতে যাম বুলি। ইউনিফৰ্মটো দেখি কেনে গম পাইছ যে জানে গণেশগুৰিত যাব দিছপুৰ কলেজৰ ল'ৰা। একদম তেনেকেই গম পাই যায়।
তাকে
চাগে এনেকে জুনিয়ৰ বিলাকক মানে। আমিতো এতিয়া চিনিয়ৰ আমিতো ওলামেই নেকি আমিতো ওলামেই নকি একবছৰমান পাছত।
উম,
ওলই এনেকে লাহে-লাহে চাগে ই এইটো লাষ্টত চাগে এইটো ইউনিফৰ্ম হৈ যাব চাগে, এতিয়া বৰ্তমান যোনটো। ওলাইছা ন
উম,
এইটোয় আলচল চাগে হৈ যাব আমিওলোৱাৰ পাছত লাহে-লাহে একে ওলাই।
অহ সেইটোৱে। লাষ্টত মানে গোটেই গোপায় মানে পিংক। টেই পিন্ধিব ব্লুটো নহ'ব আৰু।
উম, বাকী তোমাৰ একজাম কেনেকুৱা হৈছিলে।
একজাম ভালে গল। মানে বৰ বেছি ভাল হোৱা নাই। এটা মানে একজামত মই দুটা কুৱেশন এৰি আহিলো সেইটোৰ কাৰণে মোৰ বেয়া লাগি আছে বাকী কেইটা এক্জাম কিন্তু বৰ ভালে গ'ল মানে চব লিখিব পাৰিছো আৰু মানে যি পঢ়ি গৈছো মানে চব মানে আহিছে আৰু যিখিনি পঢ়ি গৈছো সেইখিনিয়ে আহিছে তোমাৰ
মোৰ ক'ব মোৰতো আহ ভালেই হৈছে মানে ক'ব নোৱাৰা যে ভালো মানে ভালো হৈছে বেয়াও হৈছে মানে মিডিলৰ আছে আৰু পাচিং মাৰ্কতটো আহি যাব চাগে এচাইনমেণ্ট বোৰৰ মাৰ্ক বেক নালাগিলে হ'ল বাকী পাঁচ হৈ
উম সেইটোয়ে বেকটো লাগিলে সেইটোৱে অ অ বেক লাগিল ন এই কাৰণে এইবাৰ মানে ভালকে লিখিছা ন বেক নালাগাকে
এইবাৰটো ভালকে লিখিছো
তোমাৰ থাৰ্ড চেমত বেক লাগিছে ন
অ থাৰ্ড চেমিষ্টাৰত এই এবাৰেই যি বেক লাগিল থাৰ্ড চেমিষ্টাৰত মাৰ এটা চাবজেক্টত মেজৰত
আতচ্ছা তুমি এতিয়া চিক্স চেমত চাগে দিবা একজাম
অ হৈ চাগে তেনেকুৱা কৰিব লাগিব গম পোৱা নাই এতিয়ালৈকে মই এতিয়া মই যদি ঘৰত কও আকৌ মোৰ বেক লাগিছে বুলি দিব মোক ঘৰত এতিয়ালৈকে একজাম দিব লাগিব বেক একজাম দিব কাৰণে আকৌ ফৰ্ম ফিল আপ কৰিব লাগিব তাৰ কাৰণেও পইচা লাগিব এতিয়া পইচাতো এতিয়া ঘৰতটো মই বেক লগা বেক লগা বুলি ক'বও নোৱাৰো ন এতিয়া কিবাকে মিলাব লাগিব পইচাটো মই
তাকে
তাকে তোমাৰ এই মই কি হৈছে জানা এতিয়া
উম
ইমান দিনেতো মই কলেজ যাই আছিলো কলেজ যাবই মন এনেই কলেজ থাকোঁতেতো কলেজ যাবই মন নাযায় এতিয়া আকৌ যেতিয়া কলেজ নাই গৰম বন্ধ চলি আছে ন এতিয়া ত এতিয়া আকৌ মানে মোৰ কিয় কলেজ যাব ইচ্ছা কৰি আছে কিয় বা
হে মোৰো এনেকাই মানে চেম মানে এক চাইডে মানে মানে একফালে মোৰ লাগিও আছে যে কলেজতো বন্ধ গৰম বন্ধ ঠিকে আছে গৰম বন্ধ মানে ইমান জুলাইত মানে ইমান ইমান গৰম দিয়ে ন একদম থাকিব নোৱাৰি আৰু মানে সেইটো ভাবি কিনি ভালো লাগে পিছে আৰু এটা কথাত বেয়া লাগিছে মানে একমাহ চবেতো মানে দূৰে দূৰে থাকে ন এতিয়া তুমিও দূৰত থাকা আৰু বাকী দূৰে দূৰে থাকে সেনেকে আমি লগ নাপাম একমাহ এ কলেজতো খোলা থাকিলে আমি এনেকে ক্লাছ কৰো মানে এনেকে খাবলৈ যাওঁ আড্ডা মাৰো ভাল লাগে মানে এতিয়া মানে কিবা টাইপ লাগি আছে ঘৰটোতে পৰি থাকো ৰাতিপুৱা উঠি কিনে মানে কাম বন কৰো কাম বন কৰি কিনে আহ শুই থাকো মোবাইলটো টিপো সেইয়াই আৰু জীৱন সেইকাৰণে ইমান বৌৰ লাগি থাকে মানে কলেজটো থাকিলে ইমানো বৰ নালাগে
মোৰো সেই ছেম অৱস্থাই হৈছে মোৰ কলেজ থাকে যে কলেজত যোৱা যায় এতিয়া মই জানাইটো তুমিতো জানাই এতিয়া মই কেনেকুৱা এলেহুৱা মানুহ এতিয়া মইতো একো মইতো কাম চামটো নকৰো তুমিতো ঘৰত কাম এতিয়া মইতো কাম চামটো নকৰোৱে তেনেকুৱা এতিয়া মই যে ৰাতিপুৱা উঠো উঠি কেনে ৰাতিপুৱা উঠো উঠো কেতিয়া উঠোতে মোৰ দে দেৰি হৈ যায়গে
উম
ত উঠি কেনে সেনেকে মোবাইল চাওঁতে যায় গোটেই দিনটো
মইতো কাম চাম কৰোতে মানে আধা বেলা গুচিয়ে যায় সেইকাৰণে গমেই নাপাওঁ।
উম এতিয়া কলেজটো খুলিলে আকৌ আকৌ যেতিয়া কলেজটো খুলিব ন তেতিয়া আকৌ কেইদিন দুদিনমানটো ভাল লাগিব গৈ পাছত আকৌ সেই গেলা গৰমত একদম ইচ্ছাই নহয়
চৰকালেো গৰম নপৰে বাৰু অক্টোবৰৰ পৰা নেকি কিন্তু, তটো মানে তথাপিও যাব মন নাযায়। ৰাতিপুৱা উঠাই এলাহ, তেনেকে ওলাই মেলি গা পা ধই, গৈ কিনে যাব লাগে আকৌ আহিব লাগে মানে এনে কলেজত আহি ভালে লাগে বাৰু হা, মানে মানে লগৰবোৰৰ লগত থাকি কিনে ভাল লাগে কিন্তু এই ৰাতিপুৱাই ৰাতিপুৱ, াই ক্লাছটো কৰা ন ত বা যাত এক্দম মানে কিবা লাগে এলাহ লাগি নে য যাবই মন না যায় মোৰ
অ সেইটোও হয় এতিয়া যদি ক্লাছটো যদি অলপমান দেৰিকে হয়, দচটা এঘাৰটা মানৰ পৰা। ্লা তেতি ভাল তেতিয়া অলপ ঠিক আছে তেতিয়া অলপমান ঠিকে থাকে হয় দিয়াচোন ভালকে টোপনিটো মাৰি কেনে আৰামত, য যাব পাৰি নটাত হ'লে ভালকে টোপনিত সেইটোও নহয়, মোৰো এতিয়া দেৰিকে উঠাব বেয়া আছে ন অ, এনেকে চিধা উঠি কেনে গুচি যাওঁতে ভাল নালাগে
উম'
চাও এবাৰ ৰুটিনটো কি কৰে
তাকে, এইবাৰো এইবাৰ ন তাত নিদিয়ে চাগৈ, কাৰণ আমাৰ এইবাৰ হল ন। মানে একদমে গম পাইছে নে ফাৰ্ষেমত মানে আমাৰ দছটাৰ পৰা আছিল দেই, তাৰপিছত চছেকেণ্ড চেমত আকৌ আমাৰ নৌটাৰ পৰা আছিল অ নটা দছটা তেনেকে আছিল। কিন্তু ফাৰ্ষ টাইমত আমাৰ দহটা আৰু এঘাৰটা তেনেকে আছিল আৰু ক্লাছবোৰ মানে এনেকে হৈ থাকে ন যে এদিন নটাত এদিন দহটাত তেনেকে তেনেকে হৈ থাকে
তাৰ পিছত এয়া ছেকেণ্ড চেমতটো আমাৰ নট, টা বা দছটাালৈয়ে আছিলে ফাৰ্ষ্ট ক্লাছ কেইটা তে, থাৰ্ড চেমত হেনেকে হ'ল। ফৰ্থ চেমত চাগৈ ফিফট চেমত আমাৰ এতিয়া দচটাৰ পৰাই হ'ব মান, মোৰ মনা হয়
হ'ব পাৰে ৰুটিনটোলৈ, ৰুটিনটো ৰখিব লাগিব।